হেল্ল'
হেল্ল'
কি কৰিছে?
আছো এনেই ৰবা। তুমি কি কৰি ছা?
মই এনেই। শুলা নেকি তুমি?
নাই নাই শুৱা না তুমি?
অ নাই নাই। মোৰ মানে ভাত খালাই?
অ অ নাই নাই খোৱা নাই। তুমি খালা?
অ মই খালো আহ। ক'ত ঘৰতে নে তুমি?
অ ঘৰতে আছো। তুমি?
অ মোৰ আৰু ঘৰতেৰি বা হৰি কি বুলি কয়? অ কেতিয়া আহিলা তুমি ঘ? অ মোৰ ভাল।
মই ঘৰত আহি ববা দুসপ্তাহ মান হৈছে। তুমি কেতিয়া আহিবা?
এসপ্তাহ মান হল। তুমি কেতিয়া আহিবা?
অ মইতো আগতে আহিছো বাৰু বহুত আগতেই। আকৌ কেতিয়ালৈ জাবা তুমি?
আছো কেইদিনমান বাৰু আৰু কেইদিনমানৰ পিছত যাম মই। তুমি? ভালে আছো মই।
আচ্ছা আমিয়ো যামেই বাৰো দুদিন মান পিছত। মানে আ বিজি আছা নেকি তুমি? মানে ব্যস্ত আছা নেকি?
নাই নাই ফ্ৰী আছো কোৱা এতে তাৰে।
অ নাই মানে আজি এটা ভিডিঅ' চাই আছিলো হা তাৰ বেছিনত এটা এটা প্ৰশ্ন মনত আহিল? তাকে ভাবিলো তোমাক সোধো বোলো
অ কোৱাচোন কি প্ৰশ্ন বা?
আহ ৱা মানে তুমি কি ভাবা? মানুহ সফল হোৱা ভাগ্যৰ বাবে বেছি এ নে নে পৰিশ্ৰমৰ কাৰনে?
সেইটো কিন্তু মানে ক'ব গলে দুইটাৰে ভুমিকা আছে কিন্তু মানে ধৰা মোৰ মতে হা পৰিশ্ৰম নাথাকিলে ভাগ্যও একো কৰিব নোৱাৰে। ত দুইটাই প্ৰয়োজন আছে বুলি ভাবো।
উম মানে মইয়ো তেনেকোৱাই ভাবো কিন্তু কেতিয়াবা চাওতে লাগে কিছুমান মানুহে বেছি কষ্ট নকৰিলেও মানে বহুত ভাল সুযোগ পাই যায়।
অ হয় কিন্তু সেইটো হয় মানে কিন্তু আমি তেওঁলোকৰ জীৱনৰ এটা অংশহে দেখো মানে ধৰা তেওঁলোকে হয়তো তেওঁলোকেও বহুত কৰবাত কষ্ট কৰিছে, যিটো আমি নাজানো আৰু তেওঁলোকে নেদেখুৱাব পাৰে আমাক কত, কি কৰি আছে, নাই কৰা অকল সুখ খিনিহে দেখাইছে তেনেকোৱাই কথা।
উম ঠিক কথা মানে সামাজিক মাধ্যমতে কেৱল এতিয়া দে তুমি দেখিছাই চাগে সফলতাখিনিয়ে দেখায় বা দেখা যায়
উ একদম মানুহে মানে মেটেলতো দেখুৱায় কিন্তু মানে অনুশীলনৰ বছৰবোৰ নেদেখোই তেওঁলোকে কিমান দিনৰ পৰা ত ইয়াৰ মানে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে প্ৰচেষ্টা চলাই আছে যে এইটো মানে তাক পৰীক্ষা দিব বা উম কিবা এটা খেলৰ ওপৰতে প্ৰচেষ্টা চলাই থকা ধৰণৰ তেনেকোৱাই তেওঁলোকে কিমান কষ্ট কৰি আছে সেইবোৰতো কোনেও নাজানেও।
নাই নাই সেইটোৱে। অ মোক কোৱাচোন তুমি ভাগ্যত আহ বিশ্বাস কৰা নে?
অ নিশ্চয় কৰো কিন্তু মানে সীমিত ভাৱেহে কৰো দেই মানে ভাগ্য সেইটো এটা সুযোগ দিব পাৰে কিন্তু মানে যি সুযোগ ধৰি ৰাখিবলৈ পৰিশ্ৰমতো লাগিবই তুমি যদি কষ্ট নকৰা তেন্তে নিজৰ ভাগ্যটো তুমি কেনেকে বনাব পাৰিবা তুমি যদি কষ্ট কৰিছা অ সেইটোৱে ভাগ্যক মানে ভাগ্যৰ ওপৰতে নিৰ্ভৰ থাকিলে নহয় যে পৰিশ্ৰম কৰিলেতো তুমি তোমাৰ ভাগ্যতো নিজে নিজে বদলি যাব
উম সেইটোৱে তুমি মোক অ এইটো উদাহৰণেৰে মানে বুজাব পাৰিবা
অ পাৰিম ধৰা তুমি দুজন মানুহে একে ইন্টাৰভিউৰ সুযোগ পালে হা হয়তো সুযোগটো ভাগ্যৰ বাবে পালে কিন্তু চা কৰিতো কোনে পাব যিজনে ভাল প্ৰস্তুতি লৈছে আৰু যদি আনজনে যদি ভালকে প্ৰস্তুতি চলোৱা নাই তেওঁ অকল ভাগ্যৰ বলত গৈছে। তেন্তে সেইটোতো তেওঁ কেতিয়াও সম্ভৱ নহয় যে তেওঁ চাকৰিটো পাব বুলি। এনেকুৱাই কথা-
উম বাহ এইটো উদাহৰণটো বৰ ভাল লাগিল, তোমাৰ আৰু- বা খেলুৱৈবোৰক উ উম
অ উ ধৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাটো এটা কথা হা কিন্তু
উম
তেওঁলোকে জিকিবলৈ হাজাৰ হাজাৰ ঘন্টাৰ অনুশীলনো কৰিছে। কৰিবও লাগে ধৰা, এনেকুৱা ধৰণৰ কথা।
উম ঠিক আহ ঠিকে কৈছা, কিন্তু কেতিয়াবা মানুহে কয়- মোৰ ভাগ্যই বেয়া এইটো কথাটো তুমি কেনেকৈ লবা, তোমাৰ মতে- বা তুমি কেনেকে দেখা এইটো।
মোৰ মতে তো ক'ব গ'লে বহুত। সময়ত আমি ভাগ্যক দুখ দি নিজৰ দায়িত্ব কমাব বিচাৰো, যে মোৰ ভাগ্যত- টোৱে বেয়া মই এইটো নাপালো সেইটো নাপালো কিন্তু আচলতে যদি- কষ্টয়ে নকৰিলো তেন্তে আমি কেনেকে বাৰু আমাৰ ভাগ্যটো ভাল হব কোৱা।
উম সেইটোৱেই হয় কিন্তু কেতিয়াবা এটা কামত বিফল হলেও কয়। ভাগ্যই লগ নিদিলে বা ভাগ্যই বেয়া মোৰ।
অ সেইটোয়েতো অথচ। আমি সেই কামটোৰ বাবে সঁচাকৈ প্ৰস্তুতি লৈছিলো নে নাই। সেইটোতো নিজকে সোধা নহয়।
উম একদম। বিফল হলেও ভাগ্যক দুখ দিয়ে মানুহে বা দিও। সফল হলেও কওঁ মই পৰিশ্ৰমৰ ফল, যদিও পৰিশ্ৰম নকৰিছিলো।
হয় এইটো মানুহৰ স্বভাৱে দিয়াচোন।
উম কিন্তু এটা কথা মানিব লাগিব সকলো মানুহক- এক ঠাইৰ পৰা আৰম্ভ নকৰে কিন্তু-
এইটো একদম সঁচা কথা দেই, মানে আহ কোনোবাৰ- ভাল পৰিৱেশ থাকে, কোনোবাই নাথাকে আৰু। অ কোনোবাই সৰুৰে পৰা সুবিধা পাইছে, কোনোবাই একেবাৰে- শূন্যৰ পৰা আৰম্ভ কৰে, তেনেধৰণে- কথা যোনে ভাল সুবিধা পাইছে তেওঁলোকেতো- আৰম্ভণিৰে পৰা চেষ্টা কৰে।
উম সেইটোৱে। মানে আহ তেন্তে সেই ক্ষেত্ৰত ভাগ্যৰ ভূমিকা থাকিল নেকি।
থাকে নিশ্চয় থাকে, আমি কোন পৰিয়ালত জন্ম লম। কেনেকুৱা পৰিৱেশ পাম এইবোৰ আমাৰ হাতত নাথাকে। সেইবোৰত তাৰ পিছত কি কৰিম। সেইটো বহুত বহুত পৰিমণে ক'ব গলে আমাৰ হাততে থাকে তুমি যদি- ভালদৰে কষ্ট কৰি গৈছা- তেনে তুমি নিশ্চয় এদিন নহয় এদিন তাৰ ফলটো লাভ কৰিবাই। তেতিয়া নিজৰ ভাগ্যখন তুমি নিজে বনাব পাৰিবা।
উ এই কথাটো মোৰ ভাল লাগিল মনত- আহ মানে আৰম্ভণিতৰ ভাগ্য হব পাৰে। কিন্তু শেষত বহু পৰিমাণে আমাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে সেইটো আমাৰ নিজৰ ওপৰত-
উম একদম- আৰু এটা কথা, পৰিশ্ৰমৰ ফল, সদায় লগে- লগে নাহে কিন্তু। অলপ, তাৰ বাবে, আমি মানে, ৰখিব লাগিব। তেতিয়াহে, আমি লাহে লাহে পাম।
উম! সেইটোৱে, অ'! সেইটোৱে সমস্যা। মানে, আমি এতিয়া সকলো ব্যস্ত হয় সোনকালে বিচাৰো বস্তুবিলাক। কিন্তু আমি- কষ্ট নকৰিলে তো পৰিশ্ৰমৰ ফল একো নাপাও সেইটো আক
উম সেইটোৱে মোবাইলত এটা ত্ৰিকতে সকলো পোৱা যায় বাবে মানে আজি আজিৰ যুগক- ধৈৰ্যটো কমি গৈছে। কাৰণ, ঘৰত বহি, বহিয়ে, মানুহে, এটা ক্লিক লগে, লগে সকলোবোৰ পাই, নিজৰ
উম, উম! সেইটৱে। মই, কেতিয়াবা ভাবোঁ মানে আজিৰ প্ৰজন্মৰ, আটাইতকৈ ডাঙৰ চেলেঞ্জ ধৈৰ্য্য ধৰি থকাটো, মানুহে আজিকালি প্ৰজন্মৰ ধৈৰ্যটো কিন্তু, খুব কম।
উম! মোৰো। এইটো, মই মানে, মানিছো তোমাৰ কথাত, হয় বাৰু কথাটো। কাৰণ, পৰিশ্ৰমৰ ফল কেতিয়াবা, এবছৰত নাহে, পাঁচ বছৰো লাগিব পাৰে।
উম, উম! সেইটোৱে! আৰু এই সময়খিনিতেই মানে, বহুতে হাৰ মানি দিয়ে। এ, মই আৰু নোৱাৰোঁ। এইখিনি কৰি লৈ, আৰু কিমান কৰিম। অ'! কৰিব মন নাই। সেই, তেনেকে মানে, নিজকে তল পেলাই দিব নালাগে।
হয়! আৰু হয়তো, সফল সফলতাটো মাত্ৰ, অলপ দূৰত আছে। কিন্তু, তাৰ আগতেই তেওঁলোকে, হাৰ মানি পেলাই।
উম! সেইটোৱে। অ'! তুমি কেতিয়াবা, এনেকুৱা সময় পাইছানে? যে, উম! এ, যেতিয়া ভাবিছিলা আৰু নোৱাৰোঁ বুলি।
উম! পাইছোতো। মানে কিন্তু, পিছত ভাবিলোঁ, যদি এতিয়াই মানে, এনেকে হাৰ মানি দিওঁ! তেন্তে, পিছলৈ নিশ্চিত ভাৱে, একো নাপামেইচোন। আৰু চেষ্টা কৰোঁ। বিফল হ'লে, অন্তত ক'ব পাৰিম যে, চেষ্টা কৰিছিলোঁ। কিন্তু, যদি মই একো নোৱাৰি এতিয়াই, যদি হাৰ মানি দিওঁ, তেন্তেতো মই, পিছত আগলৈও ক'ব নোৱাৰিম যে, মই একো কৰা নাছিলোঁ। একো, কৰিছিলো বুলি। ত' মানে, সেইকাৰণে মই পিছত আকৌ মানে যে, মই, মই ভাবিলোঁ! নিজকে বুজালোঁ যে, নাই মই, কষ্ট কৰিব লাগিব। তেতিয়াহে মই তাৰ ফলটো পাম আগলেও।
উম! এইটো চিন্তাধাৰা মোৰ ভাল লাগিলে।
অ'! আৰু ক'ব গ'লে, মোৰ দেউতাই এটা কথা কয়, কৈছিল। আৰু মানে, কয়। উম! ভাগ্য দুৱাৰত, আহিলেও মানে, দুৱাৰখন নিজে খুলি দিব নোৱাৰে।
উম! ৱাহ! পঢ়াটো একেবাৰে মনত পৰি
উম! মানে, ধৰা সুযোগটো আহিব পাৰে। কিন্তু, কামটোতো আমাকে কৰিব লাগিব, হয় নাই? তুমি সুযোগটো আহিলে, কামটো নকৰাকেতো, একো নকোৱা।
উম! সেইটোৱে। তেন্তে, শেষত তোমাৰ উত্তৰ কি? যে, ভাগ্য নে, পৰিশ্ৰম?
মোৰ মতে, ভাগ্য। হয়ত, সুযোগৰ দুৱাৰ খোলে। কিন্তু সেই দুৱাৰেৰে আ সফলতালৈ যোৱাতো পৰিশ্ৰমে, নিৰ্ধাৰণ কৰক।
উম! মইয়ো এইটো, তোমাৰ কথাত একমত দেই। আৰু কেতিয়াবা ভাগ্যই লগ নিদিলেও? আহ নিয়মীয়া পৰিশ্ৰমে নতুন নতুন সুযোগ সৃষ্টি কৰে, দিয়ে। সেইটোৱে উম দিয়া ভাল লাগিল আজি দেই।
উম ঠিক আছে বহুত ভাল লাগিল দিয়া, ঠিক আছে।